হেল্লৌ!
হেল্লৌ আছো দে ক।
অঁ কিবা কাম কৰি আছিলি নেকি?
এনেই অলপমান কিবা কিবি কৰি আছিলো কাম। উমঁ নত তোক এটা কথা কওঁ ৰ-
কি?
এই অনলাইনত মই কাপোৰ চাইছিলোঁ-
উম।
কাপো চাওঁতে এ -এ ভাল লাগিছে আৰু মানে দুটা টপ।
হুম।
তাৰ পিছত অঁ, কমতে পাই আছোঁ যদি বোলো দুটাই মিলি পেলাই ল'ব পাৰলো হয়।
কিমান দাম?
টু ফৰটি।
ল'ব পাৰি দুয়োটাই ফিফটি-ফিফটি কৰি। কম্ব নে কি?
অঁ!
অঁ তে হ'ব দেচোন কালি চাম যদি মানে ভাল লাগে ল'ম।
অঁ কালি দেখাম দে মই তক আহিলে।
অঁ।
বহুত কমতে কমতে দিও অঁ বহুত কমে কমতে কমতে দি আছে পইচা মানে সেই কাপোৰ বিলাক।
অহ! কালি টিউচন যাওঁতে সোম যাম দে তেতিয়া চাম।
অঁ হ'ব দে দেখাম দে বাৰু।
উমঁ!
উমঁ আহ-
তই কালি আহিবি নেকি আমাৰ ঘৰত।
কালি দেচোন চাওঁ কি কৰোঁ। একো কাম নোলালি- বাকী উমঁ হ'ব দে অহ।
মেচিন চলোৱা শিকিম বুলি কৈছিলি দেখোন আহিম বুলি কৈছিলে আহিবা পাৰলি হয়।
শিকিম বুলি কৈছিলোঁ তাকে তো।
এইকেইদিনতে শিকি ল'বা পাৰিলি হ'ল।
শিখাবি।
শিখাই দিলো হয়ঁ।
অ দেচোন যাম কিজানি দে।
চলোৱাটো জানলি মেচিন টো চলোৱা জানলি আৰু ইমান এটা টেনচন নাই।
অঁ সেইটো হয় পাৰিম শিকবা শিকিম বুলি ভাবি আছোঁ মই।
উমঁ! দেখাই দিম দে আইভি।
অঁ দে- শিখাই দিবি।
উমঁ আলহী আহিব ৰ আমাৰ গৰমৰ বন্ধত।
অ এয়া ভিনন্দৰ বইনাক হতে আহা কথা আছিল যি আহিব নেকি?
উম সিহঁতে আহিব বোলে গৰমৰ বন্ধত।
অঁ
বন্ধৰ দিনাখন নে বন্ধ দিয়াৰ পিছ দিনাই আহিব। পুৰা একদম স্কুল খোলা দুইদিন। আকৌ ধেই যাব।
উম কষ্ট হ'ব তাৰ বহুত ইমান মানুহ আহিলি।
সেইখিনিয়ে কষ্ট হব।
উম।
আৰু এনে ইমান টেনচন নাই বৰষুণ বতৰ নহ'লে আৰু ইমান প্ৰব্লেম নাই। বৰষুণ হ'লেহে- ঘৰ-চৰৰ অৱস্থা নোহোৱা হয়।
অঁ মই আৰু আজিকালি আলহী চালহী বেয়া পাওঁ।
ময়ো ইমান মানে ভাল নাপাওঁ আলহী হেৰি বৰষুণ বতৰত। আৰু নহয়- গৰমৰ বন্ধ বন্ধ পাওঁ আমিও। তেতিয়া মানে কি যদি আলহী আহে আমি ক'তো যাবা নাপাওঁ ন। ঘৰতে সোমাই থাকবা লাগে। এতিয়া যদি গৰমৰ বন্ধত- আমিও আমাৰো স্কুলত চলি পঢ়ে- এতিয়া আমাৰো ফুৰবা যাব মন যায় বন্ধ হলে। এতিয়া আলহী যদি আহে সিহঁত- তে বাৰু আহিলে, আমি যে ক'তো যাব নাপাওঁ ঘৰতে থাকিব লাগে। সেইকাৰণে বৰ দিগদাৰ আৰু। এতিয়া নালাগে দে আহিব কব নোৱাৰি।
উম
আইলিও বিপদ সেইটোয়ে হৈ আছে আৰু চাও কি হয়। তাৰে মাজতো সময় ওলাবা লাগিব আৰু আমিও কবাত-
শ্বিলং যোৱা কথা আছিল যে যাবি নে নাযাও?
উম, চাও আলোচনা কৰি আছোঁ যাব পাৰোঁ।
অঁ
সেইফালে আৰু কিবা কিবি হৈ আছে নহয় ডাউকীৰ সেইফালে- কিবা কিবি পাহাৰ খহি আছে বা এই বৰষুণত এইকেইদিন- ৰাস্তা ব্লক কৰি থৈ দিছে এতিয়া কি হয় বা তেতিয়া মানে- খোলা দিব কিজানি। বতৰটো যদি ভাল হয় বৰষুণ নাহে।
অঁ এ গৰমৰ বন্ধত ইবিলাক- তোৰ জাগা ঘূৰিলিও অলপ ভাল লাগে।
উম আৰু সদায় এইখিনি জাগাত আৰু কিমান আৰু চাই থাকিম অলপ- নাচাৱা জাগা হ'লে বেছি ভাল লাগে আৰু। যাই। আৰু লগত দুটামান লগ হলে আৰু বেছি ভাল লাগে।
উম।
এতিয়া চাও লগৰ- লগৰ এটা যোৱা কথা আছে মানে সিহঁতৰ ফেমিলিটো আৰু আমাৰ ফেমিলিটো।
অঁ
যদি যাই যদি আৰু তেতিয়াহ'লে আৰু সেনেকে যাম কিজানি।
অঁ যাবি যাবি অলপ ঘূৰবি। মই মামাসত তাতে যাম ভাবছো কি বা হয়।
অঁ যাবি আজি আৰু। এতিয়াতে যায় ঘূৰি চুৰি আৰু বিয়া চিয়া হলেতো আৰু এনেকা আৰু- হাজবেণ্ডৰ পাৰ্মিচন নহোৱা কেতো কতো যাবা নাৰা। এতিয়া আমাৰ মামাহঁতৰ- ঘৰত সেনেকে
উম
এতিয়াই ঘূৰি- চুৰি ল আৰু
তাকেতো
উম চাহ কিহেদি খালি
চাহ দাদাই পকৰী আনিছিল তাকে পকৰী দিয়ে খালো
অ ভাত বনাব সময় হবয়ে লাহেকে
অ হ'বই আৰু এতিয়া আঠটা বাজিলে সেই নাই দেৰিকেহে বনাও হয় আমি দেৰিকে বনাও দেৰি হয় বনাওতে দচটা মান বাজাত বনাবা যাওঁ মায়ে বনাই বা মইও বনাও বনাবা দহটা মানত যায় চাৰে দচটা মানত হ'লি চাৰে এঘাৰটা এঘাৰটামান বজাত খাওঁ আৰু
উম আঠটা ছয় হৈয়ে গেল
উম
আজিকালি আৰু মানে কি বি ৰাতি কিবা সোনকালে যোৱা হান পাও বিচনাত উঠাৰ পিছত পুুতুককে অ ৰাতি বিছনাত উঠাৰ পিছত পুতুককে ৰাতিপুৱা হৈয়ে যায় আৰু উঠি স্কুলত নিয়া টিউচন নিয়া সেই একে দায়িত্ব সদায়
অ ৰাতি আৰু এনেও দিনত দিনটো বহুত লাম্বা হৈছে আৰু ৰাতিটো ছুটি এই গৰম দিনকেটাত
অ দিনটো দিনটো যায়ে নাপায় দিনটো যায়ে নাপায় ৰাতিটো পুতুককে পোৱাই
উম তাকেটো
শুৱাওতে বাজে বাৰটা ৰাতিপুৱা উঠো পাঁচটা চাৰে পাঁচটাত হা
সেইবোৰেটো কামত পিছুৱাই আহ ছাব্বিছ তাৰিখে অ আজিৰ পৰাই দেচোন
আজি ৰাতি নটাত আৰম্ভ হব আৰু ছাব্বিশ তাৰিখে লাষ্ট পঁচিশ তাৰিখে আৰু পঁচিশ তাৰিখে কেইটা বজাত বা ভাংব ৰাতিপুৱা সেইটো গম পোৱা নাই।
অ এই নিউচ চিউচ চালে গম পাবি দে নাই যোৱা নাই।
অ অ তুমিও যোৱা কথা আছিল
উম
চাও কি হয় যদি কামাখ্যা মাই মিলাই আৰু যাম আৰু।
তাকেতো হয় উম মাই নিলিহে যাব পাৰিম আৰু।
সেইটো অসুবিধা আছে সুবিধা অসুবিধা নহয় যদি ভাঙা সময়ত যাব পাৰো ঠিক নাই।
উম মোৰো টাইম পাৰে হল হবা।
উম। তাকে এতিয়া ভাবি আছো কি বনাও কি বনাও
বনোৱা খাবাটো লাগবই খাব লাগিবই
উম গৰমৰ বন্ধ খোলাৰ পিছততো আৰু স্কুল ছয়মাহিলি পৰীক্ষা আহিল টিউচন নি স্কুল নি দৌৰিয়ে থাক।
অ মোৰো ফাইনেল পৰীক্ষা আৰম্ভ হ'ব আৰু দুইমাহ পিছত।
কেতিয়াৰ পৰা?
এইটো কি যোৰৰ মাহ ছেপ্টেম্বৰ হ'ব কিজানি?
অ আমাৰটো ছেপ্টেম্বৰ মানৰ পৰাই হ'ব ছয় মাহেলি পৰী ছেপটেম্বৰ অ ছেপ ছেপ্টেম্বৰ লাষ্ট মানত হ'ব পাৰে বা ফাৰ্ষ্ট মানতো হ'ব পাৰে।
উম গুণোৰ বাৰ্থডে পাতবি নাই এইবাৰ বাৰ্থডেতটো আহিলে তাৰ।
চাও যদি চব ঠিকে থাকে পইচা পাতি প্ৰব্লেম নহয় তেতিয়াহ'লে পাতিম কিজানি সি টো হাল্লা কৰিয়ে আছে।
অ তাকেই পাতিলি আৰু ভাল লাগব।
সেই পাতাই নাই নহয় আজি দুই তিনি বছৰ পাতাই নাই সৰুতে বাৰ্থদে পা পাতি এনেও লাভেই নাই সি ভাল কৰি বুজিয়ে নাপায়। বুজি পোৱা হোৱাৰ পিছত যেতিয়া পাতিম তেতিয়াটো ভাল কৰি মনত থাকি যাব আৰু।
অ।
পইচা চইচা মিলে যদি তেতিয়াহ'লে পাতিম আৰু।
মিলিব দেই তেতিয়া লৈকে দুই মাহ আছে মাজতে।
ভিন্দেৰেও ৰো বাৰ্থডে আহিল।
অ জুলাইত না?
জুলাইৰ ষোল্ল তাৰিখ।
হ'ম।
আহিলে আৰু মানে এই এটা বাৰ্থডে আহা মানে এক বছৰ আৰু বুঢ়া হ'ল।
উম বয়স আহি বাৰ্থডে আহি থাকিব বয়স বাঢ়ি যাই থাকিব আৰু।
লাহ লাহে বুঢ়া হৈ যাই আছো আৰু।
উম সোনকালে বুঢ়া হলি আৰু।
অ।
ভালে হয়ছি দে।
উম। ই বয়স আৰু কি? আজি ৰাতিটো পোহৰোৱাৰ পিছতে বয়স এক এক বছৰ পাৰ হোৱাৰ দৰে হয়।
উম। তাকেতো।
উম তাৰপিছত দে ক লগৰ কেইটা অহা কথা আছিল দেখোন আহা নাই নেকি?
লগৰ অ' লগত সিদিনা আহি গৈছি ছোৱালী
আৰু যে কোনোবা অহা কথা আছিল এই আশ্ৰমৰ ছোৱালীটো?
তাই আহি কিনে গেল, এতিয়া হেৰিত গেছে তাই বাহিৰত থাকে নহয়। ইয়া অষ্ট্ৰেলিয়াত অষ্ট্ৰেলিয়া নহয় হেৰি বেংগলৰত।
অ'
বেংলৰত থাকে তাই গৈছি সিদিনাখনে, সোতৰ তাৰিখে গেলি তাই।
আৰু আহা কথা আছিল নহয়?
আৰু এতিয়া কেতিয়াবা আহে ফন চন কৰা নাই।
অ' তাইতো যোৱা নাই না গেছি?
অ' গেছি তাই।
অ' তেতিয়াহ'লে আৰু দুই তিনি বছৰ নহয় আহা?
অঁ এক বছৰ পিছত আহিব আৰু অ দু বছৰ পিছত।
ঠিকে আছে দে, এয়াত থাকি আৰু কি হ'ব, তাতে যাই অলপ দুই পইচা ইনকাম কৰি লওঁক বিয়া চিয়া নহওঁতে।
উম, এই আজি। কালি বিয়াহে গ'ল। অ' দে দে